হেল্ল'
হেল্ল' অ ব্যস্ত আছা নেকি
হেল্ল'
হেল্ল'
হেল্ল' হেল্ল' শুনিছ
অ শুনিছ
ম ক
বিশাস নেকি
নাই নাই নাইকৰা
অ নাই মানে তই উম তই তহঁতৰ সিফালৰ হ্ৰাসৰ বিষয়ে অলপ কবি নেকি
উম কম কম কিয়নো কম তোক
তঁতৰটো বহুত মানে এটা উ তঁতৰটো এটা বহুত ডাঙৰ উৎসৱৰ নিচিনা হৈ পৰে ন
উম হম
কচোন
পাঠশালা ৰাস মহোৎসৱ আমাৰ অঞ্চলত এটা বহুত জনপ্ৰিয় আৰু আনন্দৰ উৎসৱ এই উৎসৱ প্ৰায় দহ দিনৰ পৰা পোন্ধৰ দিন ধৰি চলে
উম
এতিয়া সোণালী জয়ন্তী বা তোৰ সোণালী জয়ন্তী বা ৰূপালী জয়ন্তী হয় তেতিয়াতোৰ বীজ দিন পঁচিছ দিন ইমান দিন চলে আৰু
অ আহ মন্দিৰ অ ক ক
নাই মানে বহুত ডাঙৰকে হয়
অ তাৰেতো মন মন্দিৰ মন্দিৰ মন্দিৰো আছে চাগে
অ আছে আছে
অ সেই মন্দিৰখনন কেনেকুৱাকে সজায়
সুন্দৰ মূৰ্তি আৰু দৃশ্য প্ৰদৰ্শন কৰা হয়
উম।
বিভিন্ন পুৰণি কাহানীৰ ওপৰত ভিত্তি কৰি এই মূৰ্তি বোৰ সাজি তোলা হয়। সেইয় দেখি বহুত বহুত ভাল লাগে। আৰু মন্দিৰটোৰ কথা ক'বলৈ গ'লে ভগৱান শ্ৰীকৃষ্ণ তাৰ বাবে বহুত সুন্দৰ সজোৱা হয় ৰঙীন। পোহৰ ফুল আৰু বিভিন্ন সাজ সাজেৰে মন্দিৰখন ধুনীয়া কৰি তোলে।
উম, তাৰ, তাত কাৰ লগত গৈছে? বন্ধুৰ লগত নে, পৰিয়ালৰ লগত?
মই মোৰ বন্ধু বান্ধৱীৰ লগত গৈছিলোঁ আমি একেলগে বহুত আনন্দ কৰিছিলোঁ অঁ, ৰ আৰু এটা কথা কওঁ তোক।
উম। কফ অ, ক?
অঁ, মানে এনেইতো আমি মন্দিৰ গ'লে আমাক ফুটটোতো দিয়ে। ফুটটো ৰঙা কালাৰৰ ফুটহে দিয়ে। ৰঙা ৰংৰ। কিন্তু? এই ৰাগমহূৰ্ত খবৰ কৃষ্ণ। তাত গোলা গোলাপী ৰঙৰ ফুট দিয়ে। কাৰণ হোলীত? টো কৃষ্ণৰে কৰা যায়। পলিটো যেতিয়া হয়। সেইকাৰণে ফুটটো গোলপীয়া ৰঙৰ দিয়ে।
আঃহ। গুলপীয়া ৰংটো মানে বহুত স্পেচিয়েল আৰু।
উম পভিটো বেছি মূল্যবান হয়।
উম, তাৰে অঁ, তহঁতে অঁ, কিবা মন্দিৰ চোৱাৰ পিছত কি কৰিলি?
মন্দিৰ চোৱাৰ পিছত আমি বিভিন্ন খেল ধেমালিৰ ফালে গ'লোঁ।
অঁ'
য'ত আমি বহুত আনন্দ লাভ কৰিলোঁ।
অঁ, তই এনে খেল-খেলত আঁহ কিবা উঠিছিলি নে কোনটোত উঠিছিলি?
মই তিনিটা খেল ধেমালি উঠিলো এটা ডাঙৰ ডাঙৰ চকৰিটো ব্ৰেক ডান্স আৰু এটা এখন আছে নাওঁ, নাওঁ খেল তাত উঠিলো
উম আচ্ছা এনে তোৰ অভি অভিজ্ঞতা কেনেকুৱা আছিল তাত উঠাৰ
আৰম্ভণিতে মোৰ অলপ ভয় লাগিছিল দেই বিশেষ কৈ ডাঙৰ চকৰিটো কিন্তু খেল আৰম্ভ হোৱাৰ পিছত উম খেল আৰম্ভ হোৱাৰ পিছত বহুত ভাল লাগিছিল অভ অভিজ্ঞতাটো একেবাৰে নতুন নতুন আৰু আনন্দ আছিল আনন্দৰে ভৰি পৰা আছিল মানে প্ৰথম প্ৰথমটো ভয় লাগিব কিন্তু যেতিয়া তই উঠিবি উঠাৰ পিছত যেতিয়া বস্তুটো চলিব সেইটো আকৌ বেলেগ খুবে ভাল লাগে আৰু লগৰ লগত উঠিলে ভয় নালাগে
হয় বাৰু অলপ
আৰু তোৰ মানে কেনেকুৱা পৰি উম আৰু পৰিয়ালৰ লগত গ'লে এইবোৰত ইমান এটা চাপৰ্ট নকৰে এইবোৰত উঠাৰ কথা ক'লে বা কিবাৰ কথা ক'লে কিন্তু লগৰ লগত গ'লে বন্ধু বান্ধৱীৰ লগত গ'লে তাতটো কোনো নাই ক'বলৈ আমি গোটেইকেইটাই একেলগেই উঠো, হে, উম সেইটোৱে এতিয়াটো আমাৰ উৎপাত কৰাই বয়স।
উম তাকেতো এনে আহ কোনটো খেলটোৰ?
কি খেল তোৰ প্ৰিয় আছিল? মোৰ ক'ব গ'লে ব্ৰেক ডান্সটো, খুব ভাল লাগিছিল। আৰু চকৰিটোও ভাল লাগিছিল। ওপৰৰ পৰা সমাগ্ৰ উৎসৱখন দেখা গৈছিল, যিটো বহুত সুন্দৰ লাগিছিল। তই ডাঙৰ চকৰিত উঠিলে গোটেইখিনি বস্তু দেখা পাবি। তেনেকুৱা আছিল আৰু ব্ৰেক ডান্সটো ভাল আছিল। কিছুমানে নোৱাৰেও উঠিব।
উম হুম ভয় লাগে দেচোন।
উম
তাৰ পিছত আৰু কি কৰিলি?
তাৰপিছত আমি বিভিন্ন দোকান চাবলৈ গ'লোঁ তাত কাপোৰ, অলংকাৰ, মেখেলা-চাদৰ, ফুল ঘৰ সজোৱাৰ সামগ্ৰী এই বহুতো বস্তু আছিল। বহুতো বিক্ৰীও হৈছিল।
আচ্ছা, পুৰা বজাৰ কৰিছা আৰু মানেও
কৰিছোঁ অলপ দামবোৰ বেছি আছিল কিন্তু
অঁ, চলও
চেলৰি নে দামবোৰ কেনেকুৱা আছিল
টিকেটবোৰ খেলৰ টিকেটবোৰ কিমানকে আছিল?
তোৰ চল্লিছৰ পৰা সাঠিলৈকে ষাঠিলৈকে আৰু এই ইফালে সৰু ল'ৰা ছোৱালীৰ কাৰণে বিশ ত্ৰিশ মানৰ ন
আচ্ছা, আহ উৎসৱখন এনে কিমান ডাঙৰ ঠাইত অনুষ্ঠিত হৈছিল?
বহুত ডাঙৰ বহুত ডাঙৰ এলেকাত অনুষ্ঠিত হৈছিল ইমান ডাঙৰ যে সকলো ঠাই ভালদৰে ঘূৰি চাবলৈ যথেষ্ট সময় লাগে।
তাকে অঁ তাৰপিছত এনে তাত
পিছত এতিয়া তাত ভূটৰ ঘৰ আছিলে হয় আছিল আছিল, তাত এটা ভূতৰ ঘৰো আছিল বহুতো মানুহ তাত সোমাই আনন্দ লৈছিল আৰু কিছুমান মানুহ ভয়ো পাইছিল ময়ো সোমালোঁ কিন্তু তেনেকুৱাকে ভয় পোৱা নাই আৰু ভাল নাই ভালেই লাগিছিল।
অ' দোকানৰ বস্তুবোৰৰ দাম কেনেকুৱা আছিল।
ঠিক ঠাকেই আছিল। কিছুমান বেছি আছিল! কিছুমান কম আছিল!
আচ্ছা! মানে কিনিব পাৰি আৰু নেকি।
উম! উ!
অ'
পঞ্চাছ টকাৰ পৰা এশ টকাৰ ভিতৰতো আছিল কিছুমান বস্তু আৰু যিবোৰ ঠাণ্ডা দিনৰ বস্তুবোৰ আছিল, ঠাণ্ডা দিনত হয় ন'। সেইবোৰ কিন্তু দাম আছিল। এহেজাৰ, দুহেজাৰ ইমান মানলৈকে কয়। আৰু তইতো জানই আমাৰ মানে কি হয়, যিখন কমিটি থাকে
অ'
অ' তোৰ ভাড়া দিব লাগে হা। তোৰ এখন দোকানৰ ভাড়া ক'ব গ'লে এক দিনত দহ হাজাৰ নে পাঁচ হাজাৰ।
উম!
তো সিহঁতে আমাৰ পৰা পইচা ল'লেহে, সেইখিনি পইচা দিব পাৰিব।
উম! উম!
একদিনৰে নে গোটেইখিনি মিলি, কিবা তেনেকুৱা আছিল আৰু ইমানখিনি মনত নাই। কিন্তু, তেনেকুৱা বহুত তেনেকে হেৰি কৰিছে। মানে সইটো
মানে, বাহিৰৰ পৰাও মানুহ আহিছিল মানে, দোকান দিবলে।
উম, উম, আহিছে। মণিপুৰৰ পৰা আহে, নাগালেণ্ডৰ পৰা আহে। আৰু আমাৰ পাঠশালা হওঁক, হাউলী হওঁক, পটাাচাৰকুচি হওঁক টিহু হওঁক ইমানেই বেছি ইমানেই বেছি ফেমাছ।
অ'
বাহিৰৰ বিদেশৰ মানুহো আহিছে আমাৰ ইয়াত।
উম, অ' অ' শুনিছিলো মই তাত বাহিৰৰ পৰাও মানুহ আহে। মানে, বেলেগ ঠাইৰো মানুহ যায় চাবলৈ।
তেনেকুৱা আৰু মানে তোৰ কেনেকুৱা, এতিয়া! মাজুলীত যিটো ৰাস হয় সেইটোতো ক ক' গ'লে ভাওনা হয়। মানুহৰ ৰাগ হয়, মানুহে কৰি কৰি দেখায়। কিন্তু আমাৰ ইয়াত মূৰ্তি ৰাস হয়।
অ', মূৰ্তিৰ ৰাগটো এইফালে নাপ
ঠোফালে ন' উম।
তহঁতৰ ইফালে একদম উৎসৱ হৈ পৰে তোৰ।
উম।
উম। এনে ৰাতিৰ সময় হা কোৱা
কিন্তু মানুহে বেছি ভাল পায় মানুহৰ ৰাসটো কোৱা মতে এতিয়া কিন্তু মূৰ্তিটোও ভালেই লাগে। এতিয়া আমি সৰু পৰা মূৰ্তি ৰাখেই চালো
অ', এতিয়া তহতে মূৰ্তি ৰাগ চাই আছ। তাৰপৰা আৰু মানুহৰ ৰাগ চবৰে মানুহৰ ৰাগ চাইছে মানে এনেকে সিহতৰ কাৰণে চব নিজৰটো চাই চাই হেৰি হৈ যায় ন'।
সেইটোৱে এইটোৱে
এনে ৰাতিৰ সময়ছোৱাত কেনেকুৱা লাগে পৰিৱেশটো?
ৰাতিৰ সময়ত পৰিৱেশ একেবাৰে মনোমোহ হৈ উঠে। চাৰিওফালে পোহৰ সংগীত আৰু মানুহৰ ভিৰে উৎসৱখন অধিক আনন্দময় কৰে। কৰি তোলে মই ৰাতিৰ সময়খিনি আটাইতকৈ বেছি উপভোগ কৰোঁ দেই কৰিছিলোঁ। মানে তই দিনত সেইটো দেখা নাপাবি ৰাতি যিটো দেখা পাবি। আৰু দিনত তোৰ ৰ'দত কাৰণে ঠাণ্ডা দিন হয়। ঠাণ্ডা দিন হ'লে ৰ'দৰ কাৰণে বহুত বস্তু বন্ধ হৈ থাকে।
অ', দোকান পোহাৰ পোহাৰ বোৰ বন্ধ থাক তাকে
সেইবোৰতো থাকেই লগতে খেল-ধেমালিবোৰো বন্ধ থাকে। ৰাতি চাই বেছি ভাল লাগে ৰাতিহে চলে
আৰু দিনত মানে দুপৰীয়া ৰ'দৰ বাবে বহুতে নাযায়ো দেচোন।
নেযায় সেইটোৱে
কিন্তু দূৰৰ প পৰা যোৱা মানুহবোৰে চাই পেলাই গুচি আহে আৰু অ আৰু তাৰপা তাত খোৱা বস্তুৰ দোকানো থাকে।
হা হা খোৱা বস্তু উম খাদ্যৰ দোকানবোৰো